হেল্ল'
অ কি কৰিছ?
আছোঁ আৰু এনে বহি তই?
ময়ো এনেই বহিয়ে আছোঁ বাকী এতিয়াতো কলেজ পাতি বন্ধ এই। তোৰ বন্ধ নে?
বন্ধ আগষ্টৰ পৰা নিউজ শেশচন আৰু আৰম্ভ হ'ব। তেতিয়া আকৌ সেই এছাইনমেণ্ট তাৰপিছত আৰু কলেজত যোৱা সেইবোৰ আৰম্ভ হ'ব আৰু।
অ ঠিকে কৈছ ৰে। কিবা এতিয়া মানে আগতে যে মানে কলেজ খন থাকিলে এনেকুৱা আছিল কি
ঘৰত কেইদিনমান থাকিব পালে ভাল লাগিল হয় ঘৰত থাকিবলৈ ভাল লাগিল হয় এতিয়া ঘৰত থাকি ইমান আমনি লাগিছে।
অঁ ঘৰৰ পৰা এতিয়া ফুৰিবলৈ যাবও পৰা নাই যে সেইটো কাৰণে আমনি লাগিছে। বৰষুণো দিলে দেখোন পুৱা ৰ'দ আছিল এতিয়া আৰু বৰষুণ দিছে।
ইমান বৰষুণ মানে কি যে কম কোনেও কতো ওলাব নোৱাৰা হৈছে। কি কি?
নাই বোলা সেইটো কাৰণে মানে আমাৰ আমনি লাগিছে ঘৰত থাকি থাকি আৰু।
উ বাকী এনে তহঁতৰ ফালে বানপানী হৈছে নে?
বানপানী আমাৰ এইখিনিলৈকে অহা নাই কিন্তু মানে বহুখিনি জাগাতে হৈছে কিন্তু বানপানীতে ইমান অবিৰাম বৰষুণ মাৰিয়েই আছে বানপানীনো কিয় নহ'ব?
উম হয় কিন্তু আৰু এই বতৰটো আমাৰ সলনিও হৈছে কিন্তু আগতকে লক্ষ্য কৰিছ নে এইটো তই?
অ তাকেই বতৰ মানে অ কব ক'বই নোৱাৰি কেতিয়া কি আ হ'ব মানে কেতিয়া ৰ'দ দিব, কেতিয়া বৰষুণ দিব ক'বই নোৱাৰি এতিয়া যদি ৰ'দ দি আছে আৰু অলপ টাইম পিছত বৰষুণ আহিব আজিয়েই পুৱা ৰ'দ দি আছিল এতিয়া আৰু বৰষুণ ষুণ দি আছে।
উম মানে ধৰিবই নোৱাৰা হৈছে বতৰৰ মহিমা।
তাকেইতো এইবোৰ আৰু কিহৰ কাৰণে হৈছে হৈছে জাননে নাই?
ক
এইবোৰ মানে মেইন কাৰণটো এইটোৱেই হৈছে প্ৰদূষণ প্ৰদূষণৰ বাবেই হৈছে। প্ৰদূষণ হোৱাৰ বাবে আমাৰ যিটো অজন লেয়াৰ হৈছে সেইটো মানে থিন হৈ যায় আছে সেইটো কাৰণে মানে গ্ল'বেল ৱাৰ্মিঙো হৈ আছে।
অ ঠিকেই কৈছ এতিয়াতো আৰু উপায় নাই। সেইখিনি হ'বয়ে, বাকী এনে ঘৰৰ কাম চাম কৰিছ নে নাই?
ঘৰৰ কাম আৰু এনেই কৰিছোঁ আৰু। মানে যিখিনি কৰিবলগীয়া আছিল সেইখিনি কৰি আৰু বহি আছোঁ এতিয়া।
ঠিকেই দে।
কৰিলো মাৰ লগত অলপ সহায় কৰি দিলো তাৰ পিছত এতিয়া এনে বহি আছোঁ। ইমান আমনি লাগিছে বোলো তোৰ লগতে অলপ কথা পাতো বুলি কল কৰিলোঁ।
অ ভালেই কৰিলি মইয়ো এনেই বহি আছিলো কৰিবলগীয়া একো কামেই নোহোৱা হৈ আৰু কেইখনমান মানে কিতাপো লৈ আনিছিলোঁ মই লাইব্ৰেৰীৰ পৰা সেইকেইখনো মানে পঢ়িলো আৰু যথেষ্ট পঢ়িলো এতিয়া মানে পঢ়িবৰো এটা পৰিৱেশ পৰিৱেশ ভাল লাগে এতিয়া মই সেই মানে যেতিয়া তেতিয়া পঢ়িব নোৱাৰি ন
উম সেইটো হয় কিন্তু বাকী তই এনে কি কিতাপ আনিছ
মই বিশেষ এনেকুৱা একো নাই এনেই উপন্যাস আনিছোঁ মানে কাল্পনিক উপন্যাস হয় আৰু এখন সেই জীৱনী হয়
ঠিকেই মই ইমান কিতাপ পঢ়ি ভাল নাপাও মানে মোৰ ভাল নালাগে মোৰ মানে কিবা এটা প্ৰিয় নহয় কিতাপ পঢ়াটো বাকী বাকী গান চান শুনিছনে
অঁ গানটো শুনাটো বাৰু মোৰ প্ৰিয় চখে হয় গান শুনি ভালে লাগে পুৱা উঠিয়ে মানে গান বজায়ে থৈছিলোঁ ভাল লাগিছিল তেনেকে শুনিয়ে থাকো আৰু গান তই শুন নে নাই?
উম মোৰো ভাল লাগে দেই গানটো শুনি আৰু এই আমি যে সৰু থাকোতে তহঁত তোৰ বা হয়নে নাই কি বা কিন্তু মই সৰু থাকোতে আইতা-ককাহঁতে ত ৰেডিঅ'ত বৰগীত বজাই থৈ দিয়ে, এতিয়াতো ৰেডিঅ'ৰ চৰ্চাটো নাইয়ে আগৰ দিনতটো ৰেডিঅ'ই চলিছিল
অ সেইটোৱে মোকো অ মাহঁতে কৈছে যে মই সৰুতে বোলে এ ৰেডিঅ'টো মোৰ ওচৰত থৈ দিলেহে মই মানে হোৱা আছিলো আৰু মানে টোপনি যোৱা আছিলো সেই ৰেডিঅ'ত মানে গান শুনিয়ে মই ভাল ভাল পোৱা আছিলোঁ সেইকাৰণে চাগে এতিয়াও মই গান শুনিয়ে ভাল পাওঁ সেইটো লাগে মোৰ মানে গানটো কিছুমানে এনেকুৱা আছে নহয় গানটো শুনিবও লগতে চায়ো থাকিব কিন্তু মোৰ চোৱাটো ইমান এটা ইণ্টৰেষ্ট নাই মোক গানটো শুনিব লাগে আৰু যিয়ে গান নহওঁক কিয় চুকীটা গানেই ভাল লাগে ন
অ সেইটো কিন্তু তই ঠিকেই কৈছ গান শুনি বহুত ভাল লাগে ছোৱালীৰ আৰু মানে ফিলটো বেলেগ ল'ব পাৰে আৰু দুখৰ টাইমত দুখৰ গান, সুখৰ টাইমত সুখৰ গান এ মই ভাবো গান শুনাতো চবৰে এটা চখ এটা হব লাগে কিন্তু দেই
অ হয় কিন্তু হয় হয় কিন্তু আৰু গান শুনিলে মানসিক চাপো কমে কিছুমানে মানে এনেকুৱা মানসিক এহ এ যন্ত্ৰণাত মানে ভুগি থাকে অ কিছুমানৰ ক'ব নোৱাৰে আন কৰ'বাক মানে এতিয়া ধৰিল মোৰ মন বেয়া লাগি আছে মই কাকো ক'বলে মানুহ পোৱা নাই বা ক'ব পৰা নাই তেতিয়া গান শুনিও কেতিয়াবা মনটো পাতল ল'বাও পাৰে মানে
উম ঠিকে কৈছ দেই তই সেইটো কথা আৰু যদি মই আনহাতে ক'বলৈ যাওঁ তোৰ কিছুমান এনেকুৱা মানুহ আছে যিবোৰৰ চখ নাই বুলি কয় সেইবোৰেই মানে মানসিক সেইয়ে হয় আৰু মই ভাবো কি গান চান শুনিলে অলপ মনটোও ভাল লাগি থাকে গাটোও ভাল লাগে ব কেনে তাৰ ৰন্ধা বঢ়া কৰিছ নে কৰা নাই
ৰন্ধা বঢ়া আজি বাৰু ৰবিবাৰে মই ইমানখিনি কৰা নাই মোৰ কামখিনি যিখিনি আছিল কলেজৰ সেইখিনি কৰিলোঁ বাট কি মাৰ লগত অলপ চলপ সহায় কৰি দিছিলোঁ আৰু সিমান নাজানো মই ৰান্ধিবলৈ অলপ চলপকে শিকিহে আছোঁ তই পাৰনে
এনে পাৰো আৰু দালি ভাতটো বনাব ভাজি এনেকে বনাব ইমানো পাৰ্গত নহয় কে কেত চেফ মই একে বহুত আৰু এনেকুৱা নহয় নে অলপ চলপ মায়ে শিকাইছে আৰু অলপ ইউটিউবত চাইও পাৰিছো শিকিবলে তয়ো চাগে চাওঁ ইউটিউবে চিউটিউবে ভিডিঅ'
অ ইউটিউবত নোচোৱা নহয় বাৰু ইউটিউবত মই চাওঁ মানে ৰেচিপিকেইটা চালেই ভাল লাগে আৰু এনেকুৱা লাগে কি মই ৰান্ধিব পাৰিমে কিন্তু সেইটো ইউটিউবলৈকেই থাকে আৰু মই মানে হাততে সেই মোবাইলটো লৈ থাকোঁ পিছত পাকঘৰলৈ মই যাবই নোৱাৰোঁ মানে পাকঘৰত বেছি টাইম মই থাকিবই নোৱাৰোঁ কিন্তু আ অলপ চলপ নিহিকা নহয় দে মই শিকি আছোঁ বাকী আৰু তই যিখিনি জানো সেইখিনি মোক কেতিয়াবা শিকাবি
উম শিকাম শিকাম দে এতিয়া নো তই লাৰু পিঠা বনাবলৈ জানানে
লাৰু পিঠা বিহুৰ সময়ত নেকি?
উম।
আহ, তেনেকে আৰু মানে জানো আৰু সে সেই বোৰ সৰুৰ পৰাই দেখি আহিছোঁ যেতিয়া মানে আইতাই আইতাই বা বৰমাহঁতে সেই লাৰু পিঠা বনাই থাকে। তেতিয়া মানে দেখিছো কেনেকে বনাই। আৰু দেখি থাকিলে মানে বনাবলৈও মন যায় এবাৰ দুবাৰমান বনাই চাইছোঁ বাৰু কিন্তু ইমান ভালদৰে বা ইমান নিখুঁত নহয় বাৰু। কিন্তু অঁহ মানে নজনা নহয় আৰু খাবও নোৱাৰা এনেকুৱা টাইপ নহয় আৰু ভালেই হয়। খাব পাৰি আৰু, তই পাৰনে?
উম পাৰো, মই মানে তিলৰ লাডটো বহুত বেছি ভাল পাওঁ নাৰিকলৰ লাডুও ভাল পাওঁ। কিন্তু মই বনাবলৈ আকৌ নাৰিকলৰ লাৰুটো জানো আইতাই শিকাইছিল মোক। সেনেকে নাৰিকলৰটো জানো তিলৰটো সিমান নাজানো গুৰতটো যে আছে তিলৰ লগত আঠাটো মানে লাগিয়ে নধৰে, সেইকাৰণে মানে বহুত মানে নোৱাৰো আৰু তিলৰটো কি নাৰিকলৰটো পাৰো আৰু আইতাই শিকাইছে। তাৰ পিছত আৰু বিহুতো কিবা এটা ভাল লাগে ন। ঢেঁকী দি কিনে কিবা গোটেই কেইটা বিহুৱে ভাল লাগে, তোৰ ভাল লাগে নে?
অঁহ ভাল লাগে তই ঢে-ঢেঁকী দিব জাননে নাই?
জানো আইতাই শিকাইছিল, কিন্তু মোৰ ভয়ো লাগে যদি হাত- খনত কিবা হৈ যায় এনেকে সি কৰি থাকোতে কিন্তু আইতাহ হাতত নহয় বাৰু। মই বহুত মানে চাই চিতি দিছিলোঁ আৰু ঢেঁকী যেতিয়া দিওঁ আৰু।
অঁহ। ঢেঁকীটো এ যেতিয়া মানে হাতেৰে দি থাকিব লাগে সেইটো বাৰু ভয়ে লাগে কিন্তু এতিয়া ভৰিৰে সেইটো ঢেঁকী মাৰি থাকিব লাগে সেইটো কিন্তু আমেজৰ কাম কিন্তু দেই।
আমেজৰ কাম এতিয়া বোলে মই মাৰি আছো। আইতাই বোলে ভাবিছে মই ৰখি দিম বুলি হাতখন বোলে দি দিলে সেইবোৰ ভয় লাগে। চাই থাকিব লাগে, উম চাই থাকিব লাগে। বাকী এনেই বিহু তোৰ কোনটো বিহু ভাল লাগে?
মোৰ আটাইতকৈ প্ৰিয় বিহু মাঘ বিহুৱেই ভাল লাগে মানে গোটেইকেইটা বিহুৱেই ভালেই লাগে নিজৰ নিজৰ এটা আহ মানে ভাল লগা এটা সেই আছে। কিন্তু মোৰ আটাইত কে ভাল লাগে মাঘ বিহু তাতে পিঠা লাৰু যে বনায় সকলোৱে একেলগে মিলি খাই যে সেইটোৱে মোৰ ভাল লাগে, তোৰ কোনটো ভাল লাগে?
মোৰ ক'ব গ'লে মোৰ গোটেইকেইটা বিহুৱে ভাল লাগে গোটেইকেইটা বিহুৱে প্ৰিয় হয়। কিন্তু মই যদি ক'বলৈ যাওঁ চবতকে বেছি ভাল লাগে মোৰ বহাগ বিহু বহাগ বিহুত তোৰ কাপোৰ নত নতুন কাপোৰ কিনিব পাৰি আৰু তইতো জানো আমাৰ।
কাপোৰৰ প্ৰতি কিমান এটা, দুৰ্বলতা আছে মোৰ। মই কাপোৰ কিনিব পাৰি কাৰণে ভাল পাওঁ আৰু মাঘ বিহুতটো মোৰ এইটো কাৰণে ভাল লাগে কি বহুত বস্তু খাবলৈ পায়, বিভিন্ন বস্তু আমাৰ ঘৰতটো। উৰুকাৰ দিনাটো বনাই বিহুৰ দিনা আঠ নখন। আঞ্জা বনাই ইমানে ভাল লাগে ইমানে ভাল লাগে। আঠ নখন যদি খোৱা বস্তু বনাই আৰু তাৰে নেক্স দিনা আমি সেই বাঁহী খিনি খাওঁ আৰু। সেইদিনা যিখিনি চব বনাই, কিবা এটা ভাল লাগে গোটেই কেইটা বিহুৱে ভাল লাগে। আৰু তই বাকী মেজি চেজি জ্বলাও নে?
অ মে জি জ্বলোৱাত মানে যাওঁ আৰু পুৱাই যেতিয়া মানে গা পা ধুই মানে যাব যে লাগে সেইটো বহুত ভাল লাগে আৰু গোটেই মানে মই গাঁৱত আহোঁ ন সেইখিনি সময়ত গাঁৱত সকলোৱে ল'ৰা ছোৱালীবোৰ আহে যেতিয়া সেইখিনি সময় ইমান ভাল লাগে গতেই গাঁওখনে এটা জেগাত আহি যায়। মানে একতাৰ ভাৱ এটা আহে।
উম ঠিকেই কৈছ দে তই আৰু মোৰ মানে এইবাৰ কি হ'ল গাঁৱলে যে গলো। যাই কিনে মই তো ঠিক টাইমত মই যাই নাপালোঁ মেজি জ্বলোৱাৰ তাৰপিছত অলপ টাইম ৰখি দিলোঁ মানে ৰখি দিছিল মোৰ কাৰণে। যদি নৰখিলে হয় মই চাগে এইবাৰ মেজি জ্বলোৱা দেখাই নাপালো হয়। এনেকুৱা হল হয় এ এনেকুৱাকে আৰু। ৰাতিপুৱাই ঠাণ্ডা পানীৰে গা ধুই কিনে দৌৰি যাই কিনে যিটো ফুটটো লগাব প্ৰায় নাই ইমান বেছি ভাল লাগে।
সেইটোৱে ভাল লাগে তাৰে মানে সেই পৰিৱেশটো কিবা এটা মানে ভাল লাগে যেতিয়া সকলোৱে একেলগে আহে মানে আজিকালি মানুহে ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ কামত সেই অকল মানে সকলোৱে অকলশৰীয়া হৈ গৈছে সেইখিনি সময়ে পায়। চববিলাকে মানে একে এ একত্ৰিত হ'বৰ বাবে।
উম ঠিকে কৈছ দেই তই আৰু মানে বিহুত পৰিয়ালবোৰো আৰু কিবা এটা বিহু বুলিয়ে নহয় আৰু কিবা এটা উৎসৱ হলেও মানে গোটেই পৰিয়ালটো লগ হয় সেইটোৱে ভাল লাগে।
অঁ সেইটোৱে আৰু।
কি সেই ঠিক আছে দে আজি কাৰণে মোৰ মানে মা মাতি আছে।
অঁ।